অ'।
হেল্ল'।
হেল্ল'।
শুনা পাইছ' নে ভালকে?
হা?
শুনা পাইছনে নাই ভালকে?
পাইছোঁ পাইছোঁ।
অ' কি কৰি আছ?
এয়া আছোঁ ঘৰত, ৰুমতে মানে ভাল ভাল নহয়
ভালেই ভালেই, তোৰ ভাল নে বেয়া? অ' ভাত পানী খালনে কি, খবৰ খাতি নাই মানে কি কৰিব আৰু মানে ঘৰত নাছিলোঁ মানে
অ' অ' গম পাইছোঁ বাও কিবা এটা হা
তই ঘৰতে আছ নে কি?
মই অ' ৰুমতে আছোঁ।
অ' অ'।
অ' বাকী এতিয়া তই ঘৰতে নে?
অ' ঘৰতে অ', ভাত-পানী খালিনে নাই?
হা?
খোৱা-বোৱা, এই জাষ্ট খাই মেলি আহিছো।
অ আচ্ছা খোৱাবা মই ৰাতিপুৱা কৰিলো বাৰু। দুপৰীয়া মই তেনেকে নাখাওৱেই মানে।
খাওঁ মই ৰাতিপুৱা দুপৰীয়া দুটা বিলাই মানে এবাৰেই খাওঁ আৰু। অ অ মোক সেই একেই ৰাতিপুৱা দুপৰীয়া মানে এবাৰে খাওঁ পঢ়া শুনা চলি আছে এতিয়াতো আমাৰ বন্ধই চলি আছে ন
অ', অ'।
তৰ কেনেকুৱা চলিছে পঢ়া শুনা?
মো ভালেই চলি আছো আকৌ। পইক্ষাও চলি আছে। বেলেগে মাইছি। উ, হা?
পৰীক্ষা চলি আছে নে কি তো ভাগ?
পৰীক্ষা চলি আছে অ দুটা গৈছে
আহ আহ কেনেকুৱা হৈছে পৰীক্ষা উম ঠিকে আছে তেতিয়াহ'লে।
উ মই কৈছিলো নে নাই, তাকে। হেইৱলে, গোৱাও খবৰটো পাইছ না ৰাইজৰ?
কিহ খবৰটো?
এইটো যে তীৰ্থ ভ্ৰমণত যোৱা।
অ' পোৱা নাই এতিয়ালৈকে মই।
অ এইটো মানে এই গাঁৱৰ আমাৰ এই লগৰকেইটা উলিয়াইছিলে দীঘলা চিঘলা হতে মিলি।
অহ
মানে হেই এ ব-বয়োজ্যেষ্ঠ মানুহসকলক মানে হেইয়ালে নিম বুলি ভাবিছে। গুৱাহা, এ বৰদোৱা বা মাজুলীলে।
অ', অ'।
আকৌ এতি, এতিয়া মানে আকৌ বহুতখিনি মানুহে কৈছে কিছুমান গুৱাহাটীলৈ যায় হেনো।
আচ্ছা আচ্ছা বৰদোৱালে ইয়াতো বেছি ভাল হ'ব মানে গুৱাহাটীত
অ' হেটোৱে, বৰদোৱা মানে ব, বজ্যেষ্ঠ মানুহসকলে জুলাই মাহটোত ইমান গৱমত গুৱা হাতীলে গৈ নো কি
অ সেইটোটো গুৱাহাটীত বহুত গৰম পৰিছে ন এতিয়া
অ' আও মানুহ বেছি হ'বই গুৱাহা বে অম্বোবেচী মেলা পা ধই আও বেলেগ মানুহ বাহিৰ পা আহে ফুইবলে।
অ' হেটোৱেটো মানে বহুত মানুহ হয় আছে যে এতিয়া আৰু গৰম তাতে।
অ' আও বাঢ়িব ন মানু, অ' ভি আও ভিৰ হ'ব আৰু গৰম বাহিব।
উম সেইকাৰণে হেয় বৰদোৱালে দিয়াই ভাল
অ' তাকে আমি বৰদোৱাটোকে ভাবি থৈছো। অহা জুলাই মানে তিন তাইখলৈ নামঘত সভা এখন দিছে।
অঁ
সেই তাৰিখ মানলে তেতিয়া যোৱাটো কৰিব চাগে জুলাই বাইশ তাৰিখ মানলৈকে যোৱা কথাটো ভাবি আছে মানুৱে। ডেকাকেইটাই, সভাখনত মানে আমি সভাখনৰ আমি উপস্থাপন কৰিম কোন তাৰিখলে যোৱা হয়
অ' আচ্ছা, আচ্ছা।
উম সেইটো কথা মানে কিন্তু কিছুমান মানুহে মানে এই এ সেই মানে কৈ আছে আও গুৱাহাটীলেও নিলে ভাল হয়, বহুতে দেখা নাই।
অ' সেইটো হয় বাও গুৱাহাটীতো মানে এতিয়া যাবলৈ বেয়া। ঠাণ্ডা দিনত যাবলৈ ভা এতিয়া মানে গৰ এগিদিনত বহুত গৰম পৰিছেতো গুৱাহাটীত। এনে মোৰ দাদাই কৈছে, আ থাকিবই পৰা নাই বোলে তাতে মানুহ।
আও এই মা-মানুহ বেছি হ'লে আও গৰম হয়।
হয় আবাদিটো বেছি যে মানুহৰ সেইকাৰণে মানে
অ'।
সেইটো কাৰণে বেছি গৰম পৰে মানে।
অ সেইটো মই কৈছোঁ এই ডেকা কেইটাকো আমাৰ লগত
অ আমাৰ তাতে হেৰি আকৌ গছ গছনি ইমান নাই যে আমাৰ নিচিনাকে
ডেকা কেইটাই মানে কৈছে এই হেৰিয়া হেৰিয়াৰ কথাটোৱে কৈছে ব বৰদোৱা।
অ বৰ্ডাৰলে নিয়াতে ভাল হ'ব গুৱাহাটীত
মই মই বাছখনৰ কথাটো পাতিলোঁ বাৰু বাছ মানে সেই চৈধ্যয় হাজাৰ কৈছে।
চৈধ্য হাজাৰ
অ
ঠিকে আছে চৈধ্য হাজাৰটো জোখৰে লৈছে বাৰু দেই।
ঠিকেই লৈছে অ যোৱাবাৰ এই গাঁৱৰ পৰা বৰটো যাওঁতে বাৰ হেজাৰ লৈছে। হেৰী এইটো আকৌ। এইখন আকৌ এ চি নহয় চৈধ্য হাজাৰ কমেই লৈছে দে বাকীকেইটাইও কৈছে কমেই হৈছে বুলি কৈছে।
অ ঠিকে আছে তেতিয়াহলে।
এইটো কথা।
মানুহ কিমানজন মান যাবনে এতিয়া তেতিয়া।
মানুহ মানেতো এতিয়ালৈকে মানে বহুতে আকৌ গুৱাহাটী যোৱা খিনি কথাাতটো গ'ম নাপাওঁ তেহে সিহঁতে এতিয়া বৰদোৱালৰ পৰা যায়নে কিন্তু এনেই তেতিয়া লেকে মানুহ তোৰ যোৱাৰ ভিতৰত মানে বিয়ালিছ জন মান মানুহ হৈ গ'ল এখন বাছৰতো হৈ গ'ল মানুহ
এখন বাছত অ' জোখৰ হৈছে বাৰু দেই।
অহ তাৰ পৰা আও সেইখন আৰু মানে উ হেৰি তোৰ এঘাৰ বাৰজন মান। মানে জনোৱা নাই সিদ্ধান্ততটো যোৱা নোযোৱা।
অ অ মানে সিদ্ধান্তটো গোটেই কেইজনে জনে দিলে ভাল হয় ন তেতিয়া মানে
সেইটোৱে সেইকাৰণে সভাখন দি অ' সভা সভা খন সেইকাৰণে এৰিছো, বহুতে মানে মোক ৰাস্তাত পালে কয় এ আমি আকৌ গুৱাহাটীলৈহে যাওঁ। আমি আকৌ বৰদোৱা নাযাও দেই। সেই মই তেতিয়া কৈছো তেওঁলোক কো মোক কৈ লাভ নাই আপুনি সভাখনত। ক'ব আকৌ আকৌ কিছুমান আছে নহয় মানুহে সভাখনত গৈ নকৈ খুচি থাকিব কবলৈ তোক দুখন সিদিনা কৈছিলো বাটত তই কৈ দে সেইবিলাক কৰি থাকিব।
সেইটো হয় বাৰু দেই তই ভালকৈ বুজাই মেলি ক'বি কথাব আৰু কিমানজন।
কথা খিনিয়ে ক'ম বুলি কৈছে যে বৰদৰালৈকে নিয়াাতো সিদ্ধান্ত কৰিছো কাৰণ বহুতৰ অসুবিধা আছে নহয়। বয়জ্যেষ্ঠসকলক এই গৰমত সহ্যও কৰিব নোৱাৰিব। অ সেইটোৱে আৰু কিছুমান বয়জ্যেষ্ঠতো একেবাৰে যাব নোৱাৰে সেই জেগাবিলাকলে গৰম চম গৰমত।
এইটো টো মানে তাত গুৱাহাটীত কি আৰু মানুহৰ ভিৰ বহুত ন' এতিয়া যদি যায় আকৌ বহুত কষ্টও পাব মানে বয়োজ্যেষ্ঠ সকলে।
এনেই অসুখ বিসুখ থকা মানুহ বিিলাকৰ আজিকালি তাতে এনেহেন জেগা গালে নীলা আকৌ মৌ চু ঘূৰাই পৰক।
সেইটোৱ সেইকাৰণে তাত আকৌ ইমান হেৰিও নাই ন মানে মানুহে গুৰুত্ব দিয়ে যে কাৰক। কি কাৰ কি হয় এইবোৰ গুৰুত্ব নি দিয়ে নহয়।
সেইটোৱে ডেকা কেইটনো কিমান চবকেচ থাকিব।
উম, সেইকাৰণে মানে হেৰি তই ভালকে খুৰা হঁতক কবি যে এইটো এ বৰদোৱালৈকে নিয়াটো কৰিম বুলি।
সেইটোয়ে আৰু মই ৰাইজ খিনি ৰাইজকো কম কাৰোবাৰ কিবা আপত্তি আছে যদি আপোনালোকে ইয়াত কওক এতিয়া। খোলাখুলিকৈ
উম পিছত ক'বলৈ মানা কৰিবি আৰু
অ' সেইটোৱে উম বাকী হেই যোৱা যাবৰ দিনা
পইচা কিমানকে তুলিচ তহঁতে?
এ হেৰি এতিয়াতো বৰদোৱা যোৱা সাতশ চাৰে সাতশ মানকে উঠাব লাগিব এজনৰ।
অ' এজনৰ সাতশ চাৰে সাতশ মান ওলালে ভাল হব
উম আঠ মানে তোৰ একদম ভালকে যদি ফিক্স কৰি কও আঠশ টকাটো উঠিব
অ' সেই তেতিয়াহে মিলিবগে মানে গাড়ী ভাড়াৰ পৰা ধৰি মানে খোৱা বোৱা এইবোৰ।
অ' খোৱা বোৱাতো আমি এইটো ভাবিছো যে বৰদোৱাত জেগা থাকেতো আজিকালি বনাব পৰা। বস- বস্তু চস্তু যদি আমি নামঘৰৰ ফালৰ পৰাই লৈ যাওঁ তেতিয়া আমি তাত বনাই মেলি খাব পাৰিম
অ' বস্তু চস্তুখিনি আ' নামঘৰৰ ফালৰ পৰা লৈ গলে বনাই পিনে খাব পৰা হ'ব।
সেইটোয়ে, প্ৰত্যক ঘৰে যদি এ দহ' ডাল-দহ' ডালো যদি খৰি দিয়ে আমাৰ ধুনীয়াকে হৈ যাব।
অ', সেনেকে মিলি যাব বাৰু দেই
অ' সেইটো মানে মই সেইটোও কম যে এনেকে বনাই খাম যোৱা যাওঁতে ৰাতিপুৱা লঘুআহাৰ এটা বাছতে দিয়া হব
উম। অ' লঘু আহাৰত এই আপেল কিবা কিবি এনেকে দিলে অলপ তেনেকে সেই
এনেকে দি দিম আপোনালোকে যদি চাহ টো ফ্লাক্সত লৈ যায় সেইটো বেলেগ কথা আৰু
অ' লৈ গ'লে লৈ যাব পাৰিব তেনেক কৰিবি
পিছে তাৰ পৰা গৈ মেলি যদি আমি মানুহখিনিয়ে অলপ ঘূৰালে মানে দেৰটা মানলে আমি খানাটো খোৱাব পৰা কৰি দিলে
অ' তেতিয়া ভাল হ'ব উ দে মানুহখিনি মানে বেছি দে ৰখিও থাকিব নোৱৰে ন
অ' সেইটোয়ে ৰাতিপুৱা যেহে টো আমি পাঁচটামানলৈ যামেই তাতকৈ সেইটো চাৰে এঘাৰ অ' চাৰে বাৰটা এটা বজাৰ ভিতৰত ভাত টো যদি যোগাৰ কৰি দিব পাৰো বনাই মেলি তেতিয়াতে অসুবিধা নাপায় আৰু মানুহকেইটাই।
অ' সেইটো হয় মানে বয়োজেষ্ঠ মানুহ হলে বহুত দেৰি থাকিব নোৱাৰে ন
অ' সেইটো উম উম ফুই মেলি তেহেতে তেতিয়া খানাটো হৈ যাব ফুৰালে, তাৰপা আকৌ খাই বৈ লাগিলে অকণমান দেৰি যাওক এঘণ্টামানলৈ
অ' আকৌ আহোতে কিবা এটা খোৱাৰ ব্যৱস্থা কৰি দি পেলাই
অহাতে তেওঁ হোটেল এখনৰ কথাটো ক'ম আপোনালোকে হোটেল
অ' হোটেলতে চাহ হোটেলতে চাহ একাপ হ'লও
কিছুমানৰ আকৌ অসুবিধা থাকে নহয় হোটেলত নাখায় যে
অ' কি অসুবিধা থকা খিনি তই ভালকে সভাখনত পাতিবি যাৰ যাৰ অসু
সেইটোৱে সভাখনত তহঁতো আহিবি আমিও পাতি উলিয়াম কথাটো
আহ যাব লাগিব। কিন্তু কি কেতিয়া কেতিয়াকে দিছ সভাখন?
জুলাই তিনি তাৰিখলে দিছে
জুলাই তিন তাৰিখলে। আহ, অ' ঠিকে। ঠিকে আছে মই যাব লাগিব ৰ মই মানে গমেই নাপাও কথাত সে তই কওতেহে গম পাইছো এতিয়া
অ' অ' এই তোৰ নাম্বাৰটো নাই নহয় মোৰ লগত, এইটো নতুন মোবাইল হোৱাৰ পৰা। সেইটো কথা অ' অ' পিছত দি দিবি মোক সেইটোয়ে কথা, মানে এতিয়া সেইটো আমি সিদ্ধান্তটো কৰিছো আৰু বৰদোৱাটোৱে।
বৰদুৱাটোৱে ফিক্স কৰ আৰু মানে গুৱাহাটীতো যাব নোৱাৰি ইমান গৰমত।
এ নোৱাৰি নোৱাৰি, গুৱাহাটী গৰমখনত মানুহে অসুবিধা পাব বহুত।
উম ঠাণ্ডা দিন হোৱা হ'লে বেলেগ কথা এতিয়াতো বহুত গৰম পৰিছে এতিয়া আমাৰ ইয়াতে ইমান গৰম পাইছে সেইফালেটো
সেইটোৱে, আৰু তাত মানুহৰ সমাগম টো বেছি আৰু গৰমটো অত্যাধিক হয়
উম সেইটোয়েতো, সেইকাৰণে মানে তহঁতি বৰদোৱাতে ফিক্স কৰি দে আও। মানে সেৰিয়ত কবি সভাখনত ভালকে সভাখনৰ ভালকে বুজাই পেলি কবি চবকে। যে গুৱা এহ এনেকে গৰম বহুত বেছি আপোনালোকে গ'লে বহুত অসুবিধা পাব পাৰে সেইকাৰণে বৰদোৱালৈকে যোৱাটো আমি সিদ্ধান্ত কৰিছো বুলি কবি আৰু
উম, আৰু সেই যদি সময় থাকে, আমি নগাঁওৰ মৃত্যুঞ্জয় মন্দিৰলৈ যাম।
অ', অ'।
একেটা হেৰিয়াতে অ', বাছৰ মানুহো মই বাছখনক কোৱা এনে জনাই থৈছো বাইছ তাৰিখলে এনেকে যোৱা হ'ব বুলি।
বাছখনত ভালকে জনাই থ।
উম -উম -উম, গাখীৰ চাহ নে লাল চাহ? অ'। উম, এই দেই বা-বাছ, চাচ এইবিলাক বাকী এইটো সভাখনত আৰু এইটো কৈ দিম কথাখিনি তেতিয়া যাতে মানুহখিনিয়ে বুজি পায় আৰু ভালকে
অ', মানুহখিনি বুজাকে ভালকে বুজাই মেলি কৈ দিবি আৰু। চবকে, উম
বাকী মৃত্যুঞ্জয় মন্দিৰটো বেছি দূৰ নহয়, তাৰ পৰা যদি যাওঁ বুলি ভাবে লৈ যাম সকলোৱে যদিও অনুমতি য়া-দিয়ে আৰ বল চব যাওঁ। অ', সেইটোৱে সভাখনতটো ক'ব ন এনেকে আমি তেতিয়া যাওঁ একো নহয়, তেতিয়া আমি লৈ যাবলৈ ভাল আৰু। সেটো কথা।
উম, উম, বুজি পাইছোঁ।
এনেও বহুত মানুহে ভালেই পায় এইবিলাক ঘূৰিবলৈ পালে অলপ
অ', সেইটো হয়, বাৰু দেই।
তা, আ-এনেও বৰদোৱাৰ পৰা বেছি নহয়, নহয়।
বৰদোৱাটো বেছি দুৰ নহয়ে অলপমান যাব লাগে
অ', বাইচ, ওঠ-ষোল্ল নে সোঁতৰ কিলোমিটাৰ হে মৃত্যুঞ্জয়লৈ তাপা
উম, সেইটোৱেটো‌ আৰু।
সেইকণ দূৰ মানুহেটো যাবলৈ বিচাৰিয়ে থাকে।
উম আৰু বয়সস্থ মানুহখিনিয়ে ভালো পাব অ', সেইটোৱেই।
সেইকাৰণে মানুহখিনি যাম বুলি কৈছেয়ো, মোক, মোক বহুতে কৈছে মৃত্যুঞ্জয়টোতে সোমোৱাই ‌আনিবি।
অ', অ'।
ম-ম বোলো হ'ব বাকী ৰাইজ যদি যায় আমি নিয়াত আপত্তি নাই।
অ' - অ'।
তেনেকে ক'লো
অ' ঠিকেই আছে, তেতিয়া হ'লে। বাকী মই সভাখনলে যাম বাৰু খোৱা বোৱা খোৱা কৰিলোঁ অ',
মই চাহ অকণ খাবলৈ লৈছোঁহে।
অ মই এতিয়া ভাত খাই এ চধিছো আৰু
অ' অ' ঠিক আছে তেন্তে পিছত পাতিম ৰাতিকে।
ৰাতিকে ফোন কৰিব।
অ' অ' অ' হ'ব বাৰু।
অ' ঠিক আছে।
উম।